খেই যোৱা আহি গলো তাকে মই আকৌ লগাব নাজো জানো গম পালি, এইটোনো কেনেকে লগাই সেইটো নাজানো।
অঁ হ'ব এতিয়া বেলেগ কথা
উম
হেৰি, ভাত কিহে খালি
দিমৰ দম অকণ বনালো, জালুক চালুক দি ভাত কেৰেলা আলু ভাজি
উম
পাপিছো ঘৰ-ঘৰ আম কেইটামান কাটি থোৱা আছে অকণমান ঠাণ্ডা হৈ হৈ আছে এতিয়া অকণমান খাও, এই টেঙাকণহে আৰু টেষ্ট পাওঁ।
আম খাবলে ভাল আকৌ, আমাৰ আজি শেষ হ'ল আমি কাটি খালো।
আকৌ এযোকাৰন দিলে আকৌ ওলাব, ওলাই আছে। সেই ল আমাৰ ল'ৰাই ইমান ভাল পায় এতিয়া কৰিবি কি সময়তো নাপাই কালি সেয়া কাটি দিছে বুলি কৈছে বাৰু।
অঁ
মধিয়াম লা নাকাাটিলো মানুজনীয়ে-মানুহজনীয়ে কৰে, সেইকন সময়ত নাখায় আৰু যা অসময়ত একো খাই নাযায়, তাতে মটৰ ঘুগুনি খাই আহিলে ৰুটি সতি। টাপা গা ধৰিলোৱা পানী অকন খাই লৈ গ'ল। কালে মেলা খন আহিছে বহুত ধুনীয়া মেলা আহিছে দেই। হ'ব মানে, টা তাতে সিহঁতৰ ছুটিং হৈ আছে সেই ষ্টেডিয়ামৰ কিনাৰতে।
অঁ।
মোৰ মানে এইখন অসমৰ ভিতৰত অসমত এইবাৰ প্ৰথম হ'ব মানে সেইখন মেলা। একুৰিআমৰ ভিতৰত ইমান
অ এইবোৰ মাছ চাছ, মাছ চাছ এইবিলাক যে চাই অঁ সেইখন অ।
অ এ আৰম্ভ অঁ কা কাইলৈ পৰা হ'ব মানে পেণ্ডেল তৰিছে বৃহৎ পেণ্ডেল।
অঁ হেৰি এইবোৰ অঁ, হেৰিয়াত দেখিছোঁ উম
একত্ৰিশ জুলাইলৈকে থাকিব।
অঁ থাকিব তেতিয়া যা যাব লাগিব তেতিয়া, দুশ টকা টিকেট।
চাধ ন হ'ব। টিকেট ল'ব পাই যিমান দৰা খৰচ। খুলিছে টিকেট ল'ব।
দুশ টকাতে গোটব চাব পাৰিবি কিছুমান বস্তু ওলাই।
এই বস্তু -এই বস্তু মেলা মানে চব ওলাব বস্তু।
আগৌ সেই পানীত হেৰি কৰা বো ওলাই নহয় মানুহ।
সেয়াই কালি কৰি আছে ডাঙৰ -ডাঙৰ গাড়ী লৈ হ'ব। বনাই আছ আমি তাক সেইখনহে নমাই দিওঁ এই যে তাত ষ্টেডিয়াম খনৰ কিনাৰতে।
অহ ', জ্বলপুৰি ওলাই সেইবোৰ পিন্ধিম চুমা দি থৈ যায় সি পানীৰ মাজত। তাই হব থাক।
হেৰিয়াৰ গান বোৰকে গাই থাকে জুবিনৰ গান বোৰ। কহ ',
উম', গানটো সৰুকে লগাই থৈ দিয়ে চবতে।
অহ ', তাৰ ফটো লৈ বেনাৰ এখনত তাৰ ফটোয়ে আছে ত ফটো খনেই ধুনীয়া মই বোলো ফোন মাৰিবা হক ফটো একপি। কছ হয় লগ ৰৱা মেলা এখন বৰ ধুনীয়া। পেণ্ডেলটো। সেইব পায় ভাত একো টেষ্ট পোৱাত নাই হতে মাছ হলে দেৰি ধুৰিছে বেচাটো।
যোনে কালি ফোন মাৰিছিলে আইটা কথা কৈছা আইটা গা বেয়া কোনদিনা কি হয় ধৰিব নোৱাৰি।
অহ ', ম যাওক গ'লৈ যোৱাগৈ। শুন।
খোৱা বোৱাটো হেৰি হ'ল যে কমিলে যে এতিয়া বাইদেউ তাতে থাকে হেনক বিদুউ।
অহ ',
ন ইয়াত খাবলৈ আহে কালি। ভাত তটায়ে বনাইেছি এতিয়া ভাত।
অহ ', - অহ ',
আ চ খাবলৈ আহে।
ঘোৰিব অসুখ হ'ল নহয় বাৰিষাতে হুব চাগে সেহঁতৰ।
বাৰু তাকে হে বাৰু তাকে হগৈ চাগে কিবা এটা হলো এ তাৰমানে হেৰি বাপেক যে হেনো তেনেকে ঘপককে হেৰি হৈছিলে ভাল হৈ এনেকে থাকোতে থে নক ঘপককে গুচি যায় ধৰিব নোৱাৰি তেনেকে কৈছে।
আহিন মাহতহে মৰিছেগৈ বাপেক। দিনেছো আহি নত স। যক আ বুঢ়ি যাবলৈ হলগে পাই। আহিন পাবগে।
উ অ তেনেকুৱা মাহত হলে গোতে দোইতা একেই হব। উম পায় ঠিক নাই। আমাৰ এই পিছফালে কি ঠাইি খোৱা কচু বোৰ ডাঙৰ ডাঙৰ হৈ আছে এতিয়া কচু খাবলৈকে ভয় লাহ য যোৰহতৰ।
মই আকৌ কচু ঢেকীয়া কল মম' এইবোৰ বস্তু বৰে ভাল পাও বে। শাকজাতীয় বস্তু বোৰে ভাল লাগে ও খাই।
ঢেকীয়া চেকিয় খাই ভাল পাওঁ মইও ভাল পাওঁ বা আমাৰ জামুকজোপা অতি পকী এই এদিনতে ইমান বেছি পকী পৰি আছে নহয় দম দম এইবোৰ।
আমাক যাম বুলি কৈছিলে বতৰ যিডাল নগোল মোৰ কাইলৈকে যাব।
সেইদিনা খন সেইবোৰ জামুকবোৰ খালে জানো পদিপ এ?
আছে সটো ভাল বুলি কৈছে ছোগাৰত।
চুগাৰৰ কাৰণে ভাল ঢেৰ এতিয়া ঢেৰ হৈছে আকৌ আমাৰ গম পাও নাপায় পৰি পৰি অৱস্থা নাইকিয়া হৈছে হেৰি এখন তানি থব লাগছিলে ভাইটিহঁতেও খাৰ পোৱা নাই নহয়। এইবোৰ সেই মানুহে ফ্ৰিজত থৈও দিয়ে হেৰি কৰি পেলাই চৰপত খাবলে।
মই হে তেনেকেই ঠয় দিছো মুৰি খাই আছো তাৰপা এটা দুটা।
হ'ব আছ নে এতিয়ালৈকে।
আছে। কালি ৰাতি দুটামান খালো। আজি দুটা খালো তেনেকে। ফল মূল এতিয়া আৰু মধিয়ামৌ হৈছে। দুই এটা এই ময়ো মানুহে ধেৰ খাই থাকিলে সেহতে মানুহক মানুহৰ লগো লাগে প্ৰায় ঘৰত মানুহ থাকিব লাগে লৈ
উম। আমাৰ এই, সেই পানীৰ টেংকিটোৰ ওচৰত অকণমানি মধ ঠানি তো অকমানে জ
ননক লাগে মধিয়াম আমাৰ ঘৰত নাই নহয়, এতিয়া লগতে গৈছ। মধিয়াম নাই টামোলও দুটা, তিনিটা, পাঁচটা তাৰ, আহিবলৈ মন ময়বোলো আজি নালাগে কাইলৈ আহিবা, বতৰ বেয়া।
খাবলৈ পৰা হৈছে জানো মধুয়ামবোৰ
খালি এটা সেইনা ছিঙি দিলে পকিছে খালে হপাই মি মই মিটিঙলৈ গলো পৰহি নেকি। কালি, কালি হপায়।
অ।
মূৰটো বটা হে।
ভাইটে ফোনচোন মৰাই নাই, হা।
কি খালে জানো ভাল লাগিব জানো?
কিহল জানো এ, এনেই হৈ থাকে ত অসুধ
ছেৰাই আছে তাৰমানে পানীয়ে লাগিছে। একোতেষ্ট নাপাও মানে। খোৱাটো কালি আকৌ তইনাহঁত তাত ভাত কেইটা ভাল। খালো, দেই।
কিহে বনাইছিলে?
মাংস লেবেৰা চব্জি এটা, চালাদ এখন নে, সেই অকল ঘৰৰ মানুহখিনিক। খাবলে কালি বিক্ৰী কিন্তু হৈছে আজি টাপা ম ৰবলৈ পোৱা নাই কালি সন্ধিয়াৰ পৰা হ'ল এগালমান।
এনে, এনে বনাই কি তাত কি বিক্ৰী হৈছে, তাৰমানে কি বনাইছে। এনে মানুহক
ভাত হব। অম, চাহ। এইবোৰ ঘৰুৱা মি মানে লাডু।
উম, এ, আজিকালি তেনেকুৱা বস্তুবোৰ বহুত হেৰি হবলৈ লৈছে অ। চবতে চাবিচোন নতুনকৈ খোলা মোবাইলবিলাকৰ মানুহবোৰ ধেৰ। পাই কাষ্টমাৰ।
কেনেকোৱা কৰিব আক' আৰু বিকি এতিয়া হ সৰুবোৰ লৰা যিমান পঢ়া শুনা হলেও বৰ ব্যস্ত হৈ থাকিব পাৰে দেই। একদম ৰয়ে নাথাকে, কষ্টই কৰি থাকে। চা কলেজৰ পৰা আহি ৰেষ্টুৰেণ্টত থাকিব তাৰ পৰাা ৰাতি গৈ দুটা তিনটা লৈকে সি ষ্টুডিঅ কাম। কৰিব। অ, সেইদে টো পইচা ঘটিছে।
হম।
আৰু বহুত মাক বাপেক। পিতেক, ভনীয়েক, বোৱাৰীয়েক। বহুত মিলা প্ৰীতি, বহুত ভাল মানে দেই।
এ চব সমানে লাগে যে।
শহু -শাহুৰ পৰা আগে নাই দুইনাক জীয়েকৰ কথাই ভাবে অহ পাপা সেনেকুৱাবোৰ হ'লেহে ভাল লাগে বাপেকক ফিতেকে লাৰত কৰিছে তে আপুনি বাৰু, হেৰিটো খাই কেনেকুৱা পালে? কৈছে একদম বঢ়িয়া। সেই তেনেকুৱা মানে বন্ধুকতে থাকে বাপেক সেই মাকো হেৰি, মই সেই মই সেই বস্তু বোৰ ভাল পাওঁ পাই। আগতে আইতা, এতিয়া মোক। অহ আকৌ একো লোকধাক নকৰে আকৌ তেনেকুৱা মানে, ময়ো। সিহঁতৰ মানুহে ধৰ, সেই চুমলোলো মামিহঁতৰ সেই বস্তুটো আছে মানে। মোক আৰ কৰি একো কথা নাপাতেও চুমন্দুৰি না ডবা দে অহ একদম একো আৰ নকৰে মানে। চুমিহতে এইটো নহয় চুমি হতে পঁচিশ হাজাৰ টকা দিছে চুঙহতে। চুমীয়ে বিছ হাজাৰ মোমায়ে পাঁচ হাজাৰ দিছে
উম।
যা হক
আৰু ঘৰ
ইমান মৰম চেনেহ, ইমান দাহ ভৈনীয়েকে কষ্ট পাব বুলি। তই মই মই এনেকুৱা মাক বাপেকো দেখা নাই এনেকুৱা ককাই ভাই বাই ভনীও দেখা নাই অহ। তুমি নাহে তাই নাহে গান্ধী পাৰ্কলৈ গৈ ছোৱালীৰ সৈতে তাৰপা মোলৈ নিজে পোৱাৰ পিছত বহুত এাই কলেজ ৰিজাইন দিব তাই ইয়াত সোমালে কলেজত সাতাইশত এৰিব পোচ এডভাৰটাইজ দিবলৈ ক'লে
চাকৰি ৰিজাইন দিব?
ৰিজাইন দিব, তাৰ মানে এতিয়া তাই জেনেৰেলৰ জেনেৰেলৰ জেনেৰেল পোষ্টত দেখিলেহে তাত পাব অ বি চি এইবোৰ অহ হেৰি চেৰিয়ে নাপায় এইবোৰ ঢেৰ কথা থাকে চাকৰি কৰিবলৈ আৰু নেট, শ্লেট কম্পালচৰি এইবোৰ চবটো লাগিবই প্ৰফেচাৰ হ'বলৈ এইবোৰ ঢেৰ কথা মুঠতে। তাৰপৰা কৈছে বৌ মই আৰু নোৱাৰিম মানে দুটা দুঠাইত থাকি ছবছৰ দিন এই সাত বছৰ দিন সি চোৱা গোগামুখৰ পৰা লখিমপুৰ, লখিমপুৰ গোগামুখৰ পৰা নাৰায়ণপুৰ, নাৰায়ণপুৰৰ পৰা গোলাঘাট এই গাড়ী চলাই অহাটো মুখৰ কথা নহয় বোলে বিষ হৈছেগে নহয় তাৰো আৰু ছেকেণ্ড কিবা এটা ভাবিবলৈও মানে ইমান আঁতৰত থাকি নোৱাৰে আৰু ভাবিবলৈ, গতিকে চাকৰি এৰি দিব কনষ্ট্ৰাকচনত দি দিব‌ তেহে‌ যোৰহাট ৰোডত মাতি লৈ থৈছে একেবাৰে সোমাবগৈহে ঘৰ সিহঁতি সেইটোত নোসোমাই আৰু
সি দিব চাগে লখিমপুৰত এটা বনাইছে নহয় হেৰিয়াত ঘৰ এটা দেখিছা নে, দিছে কালি মই দেখিছো এহ এহ দি অহ সেই কনষ্ট্ৰাকচন হেৰিটো দি দিব চাগে আকৌ অহ সেই আমাৰ সেইফালে জোনহতৰ সেইফালে বনাইছে।
চাবিটোহে দি দিব আৰু চব কৰি মেলি। চাবিহে চমজাই দিয়া, অহ, সেই তাৰপা চব উম্ কৈছা সেইমতে ব, কৰি মই পাৰিম মই বেলেগ এই কলেজৰ চাকৰি নহয়, স্কুলৰ চাকৰি হয়, এটা মই ট্ৰেন্সফাৰ লৈ গৈছো। জিৰাব পাওঁ। সেনেকে কৈছে এইবোৰ ৰুল ৰেগুলেচন থাকে। পলাই যোৱাতো গম পালি? তাহ এতিয়া চ, এইবিলাকে বাধ্য হৈছে নহয়।
এতিয়া চোন সিহঁতৰ বহুতটকা, থাকিব লাগিব তেনেকেচোন ঘৰত।
আছে গীৰীয়েকৰ গীৰীয়েকে আৰহৈ লাখ মান টকা, টকা পাই দেখোন, আঢ়ৈ লাখ, তিন লাখ মাহেকত।
অ, এইও অলপ দিন পালে নহয় গো,
হেও এইও টকাবোৰ আছে। নহয় জমা হৈ হৈ। বাৰু তেনেকেহে দিব কচ, তাত ন ', মাতিও লৈ থলে,
উম -উম
তথাপিতো চিন্তাধাৰাবোৰ বৰ গভীৰকে কৰিও।
উম, সেইদিখনে লখিমপুৰ ইমান সহজ -সৰল মানুহ হাল, হেল্ল', ইমান ধুনীয়া ঘৰ বনাইছে দেখাইছে।
তই এতিয়া আমাৰ মামাহতৰ মামিহঁতকো যিয়ে ক পইচা আনি যোৱা হব।
সেই দেখাব তেতিয়া আগলৈ চাবিল ন ', সেই মামা -মামি চব নিজৰ মানুহ, লাইন হৈ থাকে নহয়।
অহ ', তেন -তেনেকুৱা কৰিব। আকৌ উম, দুমাহ, তিনিমাহটো উলিয়াই দিব,
অ ', বেছি হে, বেছি মানে সময় লৈ পেলাই বনালে আৰু ভাল হয়। বুলি কৈছে হেহেতি মানে দু -ধৰ সেই যিটো ঘৰ ওলিয়াইছে দুবছৰত হৈ গ'ল মানে। লখিমপুৰত প্ৰথম।
এ, ভাল -ভাল দেই, এ'এ' মানে এই তুমিনে আকৌ কলেজত সোমায়ে দিলা নহয় নহয় মাচ -কমত। তাৰ জোনটো পাছ কৰিছিলে লক্ষিমপুৰত ক্লাছ কৰিছিলে নহয় বস্তুতটো পাৰমানেণ্, নহয় নেট লাগিব মানে সেইকাৰণে তাই, আং খুলি দিলে।
আঃ হ
চাকৰিতটো পাৰমানেন্ট নহয় মানে এনেই খাটি থাকিব লাগিব আকৌ গৰু গোৰ ওলাই দিয়াতকে তাই নিজাববীয়াকে এইখন খুলি লিলে এতিয়া গোটেই পইচা চইচা তাই একাউন্টতহে সোমাই দোকানখন তাইৰ নামতহে আহিছে
অহ
হে একাউণ্ট চেকাউন বোৰ তাই নামতে কৰিছে হেঅ
দোকান
অহ
উম
আকৌ তাৰমানে সে সে আ সেই বস্তুটো কেল মই পা আগলে ভগৱানে কৰিলে তেনেকুৱাই কৰিম পাই বোৱাৰীক জীয়াইই বুলিয়ে ভাবিম
অ ছোৱালী ছোৱালী নাথাকিলে সেইটোৰে তেনেকুৱাই হ'ব লাগে নিজৰ ছোৱালী গতে
থাকাতটো দেখিলে বিছটি হয় নেকি তুমি না
এতিয়া আৰু সেই সেহঁতৰ যদি তেনেকে উন্নতি হয় বা হেৰি হয় তাই লক্ষি লিখি
তুইনা বহুত ভাল বুলি কৈছ এতিয়া বা ছেপ্তেম্বৰলৈকে তাই বহুত ভাল দিন পণ্ডিত আনি হেই কৰিছে ছে নহয় উম চোৱাইছিলে নহয় উন্নতি শহুয়েকে তিন লাখ টকা উলিয়াই দিছে কৰ বুলি দোকানখন খুল বুলি এইজ শুকা নাই আৰু শহুৱেকে দিছে পইচা উম
উম
সেই কথাবোৰ ভিতৰুৱা কথাবোৰ চব কয় যিমান নোকোৱাকে নাথাকে কিনাত ঘৰ আছে যে শাহুৱেক জনেও মোলে কিমান ফোন কৰে বুলি ভাবিছা ভাল ভাল এই আমাৰ মা হতক কলে আকৌ আকৌ হেৰি হে সে সেইটো নহয় তুমি অকল এক চাইড চালে নহ'ব আটাই কেইটা চাইদ মিলাই পেলাই ৰাখিব জানিলেহে ভাল হ'ব
উম তাকে সে সেকণ ভালেই হব লৰা নাই যদিও মাক বাপেকৰ সেই ছোৱালীতে সুখ
যাম বুলি কৈছে নহয় বাপেক মাকক এমাহ দুমাহ থাকি আকৌ ঘৰলে যাব।